হেল্লও, উম, মাত আহিছে?
আহিছে, আহিছে।
উম, কি কৰি আছা?
আছো, আছো। তুমি?
ময়ো এনে আছো।
ভাত ভাত খালো, খালো। তুমি খালা?
উম, ভাত-পানী খালো বাৰু। বাকী এতিয়া কিবা কৰি আছা নে? পঢ়ি আছা নে নে কিবা জব-তপ কৰিছা?
নাই, নাই ইণ্টাৰভিউ মাৰি আছো এই পুলিচৰ।
উম, ঠিকেই আছে। এ তুমি এ কিমানলৈকে পঢ়িলা?
বি এ থাৰ্ড চেম।
থাৰ্ড চেম?
উম।
কোন কলেজ? এ তেজপুৰ কলেজ?
নাই, নাই নগাঁও নগাঁও।
নগাঁও আটছা। তোমাৰ হেৰি নেকি? তোমাৰ ঘৰ নগাঁও ফালে ন?
নহয়, নহয়। মই এইয়া মোৰ ঘৰ তেজপুৰতে। মই নগাঁৱত থাকো হে।
অ, আচ্ছা।
এতিয়া তোমাৰ তুমি এতিয়া মানে ঘূৰিব কৰিব যোৱা নে নাই?
ঘূৰিবলে কৰিব যাও বাৰু। তোমাৰ মাজতে তোমাৰ এই দৈ মৰা বুলি কয় যে তুমি চিনি পোৱা নে চাগে?
অ,
দুই মৰা ফালে এবাক গৈছিলো তাত চাই আহিলো জেগাটো কেনেকা।
অ, আচ্ছা।
তাৰ পাছত উম, জগন্নাথলৈ গৈছিলো এবাৰ।
অ, শিৱসাগৰ মোৰ মাজতে গৈ আহিছোহে বেছি দিন হোৱা নাই।
উম,
শদিয়া পালোগৈ।
জেগাবিলাক চাই ভাল লাগে ন তাত তোমাৰ মানে অলপ সন্ধিয়া সন্ধিয়া গৈ পেলাই।
ভাল লাগে অ আমি গাড়ী লৈ গৈছো লগৰ।
উম, মে তমাৰে গাড়ী চাৰি লৈ গলে নিজৰ গাড়ী লৈ গলে ভাল আৰু মানে ধৰি লক সন্ধিয়া তুমি আৰামত ওলাই গলা। মানুহ চানুহ ইমান ভিৰ চিৰ নহয়।
উম উম,
ভাল আৰু
বাকী এতিয়া আছা আৰু তুমি এতিয়া কি পঢ়ি আছা।
উম, মই পঢ়ি আছো মই তোমাৰ বি এ ফাৰ্ষ্ট চেম। ফাৰ্ষ্ট চেম মানে মই আগষ্টৰ পৰা কলেজ যাম আৰু তোমাৰ তেজপুৰ কলেজত লৈছো এডমিশন।
আচ্ছা। বাকী ঘৰত কোন কোন আছে।
মোৰ ঘৰত তোমাৰ মা দেউতা মই বা। তোমালোকৰ?
অ দু ভাইটি এটা আছে আৰু বাকী চব একেই আৰু
এতিয়া বাকী তোমাৰ হেৰি এডাল নগাঁওত আছা মানে তুমি পঢ়িবলৈ কাৰণে নগাঁওত আছা। মানে এনেই তোমাৰ হেৰি এনে কিবা প্ৰাইভেট জব কৰি আছা তাত।
নাই নাই মই ইয়াত পঢ়োহে নাই নাই পঢ়া মই এতিয়া। পঢ়া শুনা এতিয়া বিয়ে থাৰ্ড চেমলৈকে মই পঢ়িলো।
উম।
এতিয়া নগাঁওতে থাকি মানে ইণ্টাৰভিউ চিণ্টাৰভিউ মাৰি আছো আৰু
নগাঁওত থাকিলো ছাগে মানে কিবা কাৰণত ন নে এনেই তোমাৰ তেজপুৰত নাই।
নহয় মোৰ মানে ইয়াত মাহীতৰ ঘৰ আছে।
আচ্ছা।
মাহীহঁতৰ ঘৰতে আছো আৰু
ঠিকেই আছে বাৰু দিয়া। মানে এটো, তেজপুৰ তোমাৰ টি এম চিএচৰ ওচৰত।
উম,
বাকী এতিয়া ইণ্টাৰভিউ মাৰিবানে নে দিলা অলৰেডি এটা।
যিটো মই বহুতবাৰ দিলো চাৰিবাৰ এইবাৰ দুই মাহৰ কাৰণে হোৱা নাই।
অ এনেই তুমি ৰানিঙত পাছ কৰি আছা ন মানে ৰিটনতে তোমাৰ অলপ লাগি আছে।
অ ভাই ভাৰ নাম নাহিলে এইবাৰ।
ভালকে দিয়া ৰিটেন টো ভালকে দিয়া একেবাৰে ওলাই যোৱা ৰাণিঙত যিহেতু পাৰি চাই যেতিয়া।
অ সেইটোয়ে এইবাৰ কি,
এ কি জানা তোমাৰ মানে পুলিচত যদি তুমি। ভালকে পঢ়া আৰু ভালকে তুমি পাছ কৰি যোৱা তুমি যেতিয়া। পুলিচত পাবাই পাবা এইটো চিয়ৰ। আমাৰ গাওৰ ল'ৰা এটা তোমাৰ তেনেকে এবাৰ লাষ্ট চানস আছি লে তাৰ মানে কপাল আৰু এইখন লাষ্ট বাৰডে পাই গৈছে। আমাৰ গাঁৱৰ ল'ৰা এটা বোলে তোমাৰ বহুত বাৰ ইণ্টাৰভিউ দিলে পুলিচত। সি মানে গোটেই গোটেইকেবাৰে মানে তোমাৰ পুলিচত ৰখিছে হা তাৰপিছত তোমাৰ। এই একজামটোৰ কাৰণে সি মানে ফেইল হৈ হৈ যায়।
অঁহ।
ৰিটেণটোৰ কাৰণে তাৰপিছত এতিয়া এইবাৰ লাষ্ট বাৰ মানে ৰিটেণটোত মানে পুৰা জুই লগ জুই লগাই পঢহিছে মানে। পুৰা একদম তোমাৰ নন ষ্টপ দিনে ৰাতিয়ে পঢ়িছে।
উম পঢ়ক পঢ়ক পঢ়িলে ভালে আছে। সেই একজামেয় একজামে মেইন।
একজাম মেইন একজাম মেইন অ তোমাৰ ভাইবাটো তোমাৰ মই বাৰু তেনেকে দিয়া নাই মই এতিয়া মোৰ মই দিম হে ফাষ্ট টাইম। নে ভাইবাটো এ এ ধৰি ল তাতো ধৰি ল তোমাক হেৰি। কৰে ন মানে ধৰি লও তুমি যদি ভাইবাট খেলি মেলি কৰা।
এয়া এটা এটা পুষ্টত দুটা দুটাকে যাব লাগিব।
অ বুজিছো মান ধৰি লও তোমাৰ ধৰি ল ভাইবাৰ আছে ধৰি লও কথাটো কৈছো অ আজি ধৰি লওক ভবা আছে তুমি গ'লা তাত যদি কিবা খেলি মেলি কৰা তোমাক তাতো ফেল কৰাই দিয়ে নে।
অ ফেল কৰাই দিব।
উম।
ভাইবাৰৰ পিছতহে মেৰিট লিষ্ট মাৰিব তাত নাম আহিব আৰু।
তাৰপিছত আৰু তোমাৰ এপইনমেন্ট লেট
চাকই চাকৰি আৰু।
উম।
তুমি মানে ইণ্টাৰভিউ দিয়া নাই।
নাই নাই মোৰ মানে বয়স হোৱা নাছিলটো, মই এতিয়া দিমহে এইবাৰ এইবাৰ পৰা দিম আৰু।
অ
দৌৰি আছো।
অ দৌৰি থাকা দৌৰি থাকা এইবাৰ
এ ফাটি যায় বুজিছা দৌৰি দৌৰি দৌৰিলে ফাটি যায় প্ৰথম কেইদিন দৌৰোতে দুবাব ব্ৰে মই কৈছো ইমান কেনেকে দৌৰিম
ধৰিবই নোৱাৰি। যি ভাগৰ লাগে।
উম।
এয়া তুমি জব চব কৰি থাকা না পঢ়ি আছা ন।
পঢ়ি আছো মই জব চব নাই কৰা জব মানে তোমাৰ অনলাইনত কিবা কিবি কাম চাম হ'লে কৰো আৰু।
অ'। কি ভন্টি নে তোমাৰ বা আছে বা।
বা বা আছে।
তাকনো তোমালেকে কি পঢ়ি আছে বাই।
কি কৈছা?
বা বোলো কি পঢ়ি আছে?
বা এতিয়া পঢ়ি থকা নাই বা বিয়া হল, তোমালোকৰ নগাঁওতে থাকে। তোমাৰ তাতে টিচাৰ হয় বা।
অ
এতিয়া বিয়া পাতিলে বিয়া পাতি তোমাৰ ছোৱালী এজনী আছে।
অ আহা নে নাই নগাওঁ‌ লে
নগাওঁলে যাওঁ মই গৈ থাকো। তুমি নগাওঁ কোন জাগাত থাকা?
নগাওঁ এতিয়া মই টাউ নৰ মেইন তুমি এতিয়া গাঁও মই মানে গাওঁ জেগাত আছো জেগাটো এতিয়া কলে চিনি নাপাবা নেকি।
এনেই কোৱাচোন চিনি পাবও পাওঁ।
আমখুলি চিনি পোৱা?
হো হো
ৰন্থলী নাম শুনিছা?
উম নাই নাই নাই শুনাম আমাৰ বা হত তুমি যদি থাকে জানা তোমাৰ, অ' উ উৰিয়া গাওঁ শুনিছো অ' উৰিয়া গাওঁ শুনিছো।
বৰঘাট শুনিছা?
অ' বৰঘাত শুনিছো। তোমাৰ আমাৰ বৰঘাটৰ পৰা তোমাৰ যোনটো বৰ বৰঘাটৰ পৰা যোনটো যে পুলিচ ষ্টেচনটো দেখিছা, তাৰ ওচৰৰ?
অ' অ'।
পুলিচ ষ্টেচনটো পৰা তুমি চিধা চি গৈ পেলাই তুমি এটা তেল দীপু পাবা চাবাচোন।
অ'।
তেল দিপুটোৰ কাষতেই থাকে বা হত আমাৰ।
অ' টো, মই এয়া জেগালে গৈয়ে থাকো।
উম সেইখিনি সেইখিনিতে থাকে। মানে বেছি দূৰ নহয় আৰু বৰঘাটৰ পৰা,
ঘৰ ওচৰতে।
উম।
বৰ দিগদাৰ আৰু, ভাত চাত খোৱা হল ন?
কি কৈছা?
বাকি বোলো এতিয়া ভাত চাত খোৱা হ'ল?
ভাত চাত খোৱা মানে তাৰমানে আমাৰ বৰ্তা এজন ঢুকালে, তোমাৰ আজি দহ দিন হৈছে।
অ'হ।
তাকে আজি দহ, তাকে মাঁ তালাকে গৈছে।
অ'হ।
ভাত পানী খোৱা হ'ব, অলপ দেৰিকে হব এনেই তোমাৰ হেৰি চেৰি খালো, ৰুটি চুটি খালোঁ।
উম।
বাকী তুমি ভাত পানী খালা?
খালোঁ খালোঁ। তাকে ওলাই যাম আৰু অলপ পাছত।
উম, এই তোমাৰ নগাঁওখনত কি জানা, তোমাৰ মানে চিনি নোপালে বহুত দিগদাৰ।
আৰু পুলিচে ইমান ধৰে নহয়, হেলমেটৰ কাৰণে।
উম।
বৰ দিগদাৰ। কি, চিনি নাপালে ওলাই যাব, আৰু ইমান গলিবিলাক য'ত ত'ত। চিনিয়ে নাপাওঁ কিবা।
অ, হ। তেজপুৰত মই মাজতে থাকি আহিছোঁ।
উম, তেজপুৰ বুলি কথা নাই চব জাগাই চিনি পাওঁ।
উম, তেজপুৰত মই মাজতে থাকি আহিছোঁ এবছৰ।
তুমি মানে কি মানে তাতে থাকিবা আৰু নেকি নে নাহা আৰু তেজপুৰ?
নাই নাই, যাম যাম।
বাকী তোমাৰ এতিয়া ফুৰিব আ ফুৰিব যাবা নাই এইটো জুলাই মাহটোত?
এইটো শ্বিলং যোৱা কথা আছে কি হয় আৰু‌ এতিয়া।
উম, এনেই লগ উম, পইচাটো যাবই বাৰু ফুৰিব গলে।
উম, পইচা ধেৰ পইচা লাগে।
কম পইচাত নহয়গে।
উম।
আমি ল'ৰা মানুহ পইচা কেনি গুচি যায় আমি হাৱাই নাপাওঁ পিছতহে মানে গম পোৱা হয় আৰু যিমানটো পইচা গ'ল বুলি।
অ এতিয়া ল'ৰা ছোৱালীতকে লৰাই বেছিহে খৰচ হয়।
উম, ক'ত খৰচ হৈ যায় কি হৈ যায় একো গমেই
অ। বহুত পইচা লাগে ঘূৰিব কৰিব গ'লে। হেল্ল'!
হেল্ল'!
হেল্ল'! শুনিছা?
উম, শুনিছোঁ শুনিছোঁ।
এই ঘূৰিব ফুৰিব গ'লে বোলো বহুত - বহুত পইচা লাগে।
এ ঢেৰ পইচা লাগে তোমাৰ মানে যোৱা আহা যোৱাতেই যাব ধেৰ পইচা গুচি যায়।
উম, একো তাত‌ জেগা চেগা এইবিলাক চোৱা আছেই। খোৱা বোৱা কিবা কিবি কিনা।
থকা মেলা কিবা কিনি কিনিবতো আছেই। খোৱাতেই ধেৰ গুছি যায় নহয়।
অ।
আকৌ থাকিব লাগিব, সেয়া বহুত পইচা লাগে।
ধেই পই চা লাগে।
হ'ব দিয়া তেন্তে ন।
কি কৈছা?
হ'ব দিয়া তেন্তে বোলো।
অ', ‌‌ হ'ব দিয়া, হ'ব দিয়া।